হেল্ল' অ', শুনিছোঁ।
অ', অ, অ, কি কৰিছা?
এ এনে বহি আছোঁ এতিয়া অলপ। আমাৰ এইফালে কাৰেণ্টো নাই একদম। মোবাইলৰ চাৰ্জো নাই। বৰ দিগদাৰ মৰিছো দেই।
বৰষুণ কেনে?
বৰষুণ-বৰষুণ এতিয়া এৰিলে বাৰু এনে ৰাতিপুৱাৰ পৰা কিন কিনকে পৰি আছিলে।
উম, উম, উম,
বৰষুণ পৰিছে নে নাই?
বন কিন কিনাই পৰি আছ
উম
বৰষুণ পৰিলে বৰ বেয়া গম পাইছানে?
উম এই পৰিলে দব দবাই পৰাটো ভাল দব দবাই পৰাটোত দিবও একদম পিছত কমিও যাব একে চত'কে নাইকিয়া হৈ যাব এই কিন কিনটো মানে দিনটো বুলি কলে দিনটো দিয়ে থাকিব
সেইটোৱে মানে দিগদাৰ হয় সেনেকে কিন কিনিয়াটো বেছি সোনকালে নেৰেও গোটেই দিনটো দি থাকে কামৰ
কামৰ উম বহুত অসুবিধা
হয়নে নহয় তাকে কি হয় এৰক বোলো এফালে যাব যাব লগা আছে যাব লাগিব।
উম
ভাত পানী খালা নে নাই
নাই খোৱা খামহে আৰু অলপ পিছত গাঁ-পাও ধোৱা নাই
উম বনালা নে নাই
বনা বনা বনোৱা হ'ল বাৰু
উম কি কি বনাইছা
অ ধুন্দলি আলু। আৰু ভাতকেৰেলা।
ঘৰ উম এই ঘৰতে লগা ধুন্দলি ফ্ৰাই কৰি দিছে ধুন্দলিটো। খাই ধুনীয়া লাগে দেই।
মিঠা -মিঠা লাগে ন', ধুনীয়াকে? উম ভাত কেৰেলাটো মিঠা- মিঠা লাগে মই যে আগতে ভাত কেৰেলা খাই ইমান বেয়া পাইছিলো নহয়, এই ধুন্দুলি এইবিলাক নাখাওৱে৷ অ', ময়ো এতিয়া আকৌ ইমান ভাল লগা হৈছে৷ মই তাকে ভাবিছো মই বোলো যিমান ডাঙৰ হৈছো তিমান চোন একেবাৰে হেৰিহে হৈ গৈছে৷বেয়া, অ', সেইটোৱে মান নে যোনবিলাক বেয়া বছিলো আগ সেইবিলাক বস্তু এতিয়া ভাল লগা হৈছে
উম, এইবাৰ মানে পানী দিয়া ভাতৰ লগত খাবাচোন কি ধুনীয়া মানে।
উম পানীদিয়া ভাতৰ লগত বৰ ধুনীয়া লাগে৷ তাত তুমি হেৰি কৰি ল'বাচোন পইতা ভাতৰ লগত পিয়াঁজ অলপ কাটি ল'বা৷মিঠাতেল অলপ দি ল'বা, আলু অলপ পিটিকা কৰি ল'বা, বাকী ধুন্দুলি যি পাৰা পিটিকা কৰি ল'বাচোন৷ কি ধুনীয়া লাগে লগতে আম এটা কাটি ল'বা৷
ইছ্ ৰাম
কি মজা লাগিব নহয় খাই মোক কৈছোঁ নহয়
এই গৰমত কিন্তু এইবিলাকে খাব লাগে বুজিছা৷ পেটৰ কাৰণেও ভাল, ধুনীয়া গাটো ধুনীয়া ঠাণ্ডা পেলাই দিব ধুনীয়া। সেইটো কাৰণে পথাৰৰ মানুহ বিলাকক এইবিলাক মানে খেতিয়ক বিলাকৰ কাৰণে
উম ভাল আৰু তেওঁলোকে তেনেকে ৰাতিপুৱাই খেতি তি লৈ ওলাই গ'লে সেইখিনি লৈ যায় পথাৰত ইমান ৰ'দত কাম কৰে হয়নে নহয়? সেইবিলাক খাই দিয়াৰ পিছত তেওঁলোকৰ পেটটো ঠাণ্ডা হয় দিয়াচোন।
গৰম ভাত শান্তি নাপায় গম পাইছে নে নাই? ঠাণ্ডা ভাত দিবা গৰমত কাম কৰি যে ধুনীয়া পেটৰ একদম ঠাণ্ডা
গাঁৱৰ মানুহখিনিয়ে ভাল দিয়া৷ মানে ভাল ভাল খাদ্য এটলিষ্ট খাই আছে তেওঁলোকে টাউনীয়া মানুহসোপাৰ বৰ দিগ্‌ গম পাইছ নে? চব ভেজেলীয়া খাদ্য। কি ক'বা তোমালোকই ভাল দিয়া গাঁৱত আছা। গাঁৱৰ কিবা বোলে
এ অৱশ্যে শাক-পাচলিৰ কাৰণে একো চিন্তা নাই যেনিবা দেই, গাঁৱৰ আমাৰ ইয়াত শাক-পাচলিৰ কাৰণে চিন্তা নাই। ওচৰ-পাজৰ মানুহেও তেনেকে বিচাৰিলে দি দিব গতি নাইকিয়া। এতিয়া তোমালোকে এতিয়া টাউনত ক'ত বিচাৰিবা হয় নে নহয়? এতিয়া ক-কিনি তাত জানো খুজিলে জানো পাবা জানো? তোমালৈ এটা, তোমালোকে কিনি-কিনিহে খাব লাগিব।
সেইটোৱে। মানে কয় নহয় চ-মানে বিপদৰ সময়ত গাঁৱ মানুহ কাম আহে। চহৰৰ মানুহবিলাক খালী এনে মানে হেৰি কৰাহে আৰু যে লাইক হেৰি কি বুলি কয় তোমাৰ নিজৰ স্বাৰ্থ। মানে ব্যৱহাৰ কৰা, সেইটোৱে। এতিয়া গাঁওৰ মানুহ হোৱা
আমাৰ ইয়াত গাঁৱৰ মানুহ বিলাক কি হয় মানে? বিপদৰ সময়ত চবেই মানে আগুৱাই হেঅক
আগুৱাই আহে হয় হয় সেইটোৱে। সেইটোৱে লাগে দিয়াচোন বিপদৰ সময়তেটো মানুহক লাগে ন। ভালৰ সময়তনো কাক লাগে ভালৰ সময়তটো চবেই থাকিব। বিপদৰ সময়ত জোনে থাকিব ন। তেওঁহে মেইন বুলি ক'ব পাৰি আৰু।
মানে আজি তোমাৰ ঘৰত বিপদ হ'ল। হয় নে নয়? গোটেই মানুহখিনিয়ে আহি তোমাক উদ্ধাৰ কৰিব আহিব। এই কদাটো মোৰ ভাল লাগে, গাঁৱৰ যিবি লাগ আমাৰ।
সেটো হয় বাৰু দেই।
এতিয়া টাউনত উ এতিয়া ডেভলপ কৰিবলৈ কিছুমানৰ হেই কেভেডি আহি গৈছে যেনিবা।
আহিছে, আহিছে আহিবই দিয়াচোন চবৰে আজিকালি কোনো কাৰো কথ থা নুশুনে মানুহৰ। মানুহ বিলাক চৰ্ট টেম্পাৰ্ড হৈ গৈছে আৰু। উপায় নাই আৰু কি কৰিবা। এইবিলাক যুগৰ পৰিৱৰ্তন
হয় দিয়া।
আগৰ মানুহ বিলাক ভাল আছিলে, মৰম চেনেহ জানিছিলে। কাক কেনেকে ক'ব লাগে, সন্মান লা চব বুজি পাইছিলে, আজিকালি কাৰো নাই। আজিকালি কাৰোবাৰ আছে জানো আজি আজিকালি বোৱাৰী হওক, আজিকালি ছোৱালী হওক ল'ৰা হওঁক কাৰো না গাম্ভীৰ্য তটাই নাইকিয়া হৈ গৈছে।
কিবা এটা বুজাব যাবাচোন
উম
তোমাকে আৰু প্ৰশ্ন কৰি দিব।
উম, কোন তুমি?
কোন তুমি? অ', তেনেকুৱা ধৰণৰ।
গাম্ভীৰ্য নাই, গাম্ভীৰ্য নাই যিমান যুগটো পৰিৱৰ্তন হৈছে টিমান মানুহবিলাক মানে অসহ্য হৈ গৈছে।
বিশ্বাস কৰা আগতে আমি সৰুতে, ডাঙৰে কিবা এটা কৰাত তল মুৰ কৰি শুনি থাকোঁ।
শুনি থাকো হয়, সেইটোৱে।
এতিয়া, এতিয়া ল'ৰা ছোৱালী বিলাক না, না, না, না তোমাকে তোমাকে ওলটাকে লাজত পেলাই দিব।
সঁচা আজিকালি ল'ৰা ছোৱালীক মানে কোৱাতছে নোকোৱাই ভাল।
সেই মানে এইটো অহাৰ কাৰণে নকৰোতে, নকৰোতে, নকৰোতে, নকৰোতে ল'ৰা ছোৱালীবলাক বেয়া হৈ গৈছেগৈ, গম পাইছা নে?
কিন্তু কি বুলিনো ক'বা? তুমি যদি আজি ক'ব যোৱা হয়নে ন বেলেগৰ ল'ৰা ছোৱালী এটা কিবা বেয়া দেখিছে হয় নে নহয়? তোমাক ক'ব যে তুমি কোন হয়? হয় নে নহয় বা যি আৰু মাক দেউতাকো সেইটো ক'ব যে তুমি কোন হয়। আমি কম আমাৰ ল'ৰা ছোৱালী যেতিয়া হৈছে
মাক দেউতাকা আহি পৰে যেনিবা ল'ৰা ছোৱালীৰ ওপৰত
সেইটো হয় মাক দেউতাকৰ মানে হেৰি গম পাইছানে উ চাব লাগে মাক দেউতাকো যে ল'ৰা ছোৱালীটোক কিমান শিক্ষা দিব পাৰিছো কিমান খিনি মানে বাহিৰাগত ব্যৱহাৰ দিব পাৰিছো সেইটোে সাধাৰণ জ্ঞান বুলি কৈ যে
উম যিমানেই নহওক তুমি যিমানে পাঠ্যপুধি কিতাপ নপঢ়া
উম
এই বাহিৰৰে আগো নলেজ নাই যদি জ্ঞান নাই তেতিয়াহ'লে একো কাম নাই
একো কাম নাই একো কাম নাই সেইটো কাৰণে তুমি বাহিৰা কিতাপ পঢ়িলেও কাম মানে প পঢ়িলেও কাম নাই চাবাচোন সেইখিনি মানে নি নিজৰ মাক দেউতাকে ল'ৰা ছোৱালী এটাক সৰুৰ পৰা শিকাব লাগিব।
যি সেই গ ন নৈতিকতাৰ যিকণ জ্ঞান একো নাথাকিলে একো কাম নাই
চোৱা পঢ়া শুনাত চবে দিলে চবে পাৰিব কিন্তু তুমি এজন মানুহক যদি সন্মান কৰিব নাজানা। কেনেকে কথা পাতিব লাগে সেই- খিননে নাজানা একো লাভ নাই আৰু সেইখিনি এক বাপেকে চকু দিব লাগিব
অ সেইখিনি ঘৰৰ পৰিয়ালে চব কিনিবই লাগিব।
উম মানে আজিকালি মাক বিলাকো মাক ল'ৰা ছোৱালী বিলাকো মডাৰ্ণ হৈছে ন ত মানে হ'ব আৰু আমাৰ ল'ৰা ছোৱালী ইংলিছ মেডিয়ামত পঢ়ে আছামিচ মেডিয়াত পঢ়ে। ডেমত পঢ়ে মানে আছে আগতেতো সেইটো মানে হেৰি আছিলে আজিকালি মাক বিিলাকে কি ভাবে নাজানো মোৰ ল'ৰা ইংলিছ মিডিয়ামত পঢ়িছে মোৰ ছোৱালীজনীয়েী ইংলিছ মিডিয়ামত পঢ়িছে মোৰ ল'ৰা ছোৱালীজনীয়ে ইংলিছ অসমীয়া ক'ব নাজানে ইংলিছতে কথা পাতে সেইটো একো হেৰি নহয় হয়নে নহয়
উম। সেইটো এটা কি ক'ব লাগে সেইটো এটো এটা মানুহৰ এইটো এটা ভাষাক লৈ হয় নে নহয় ইংলিছ মিডিয়ামত পঢ়িছে ভাল আৰু। সেইতো ইমান গৌৰাম্বিত কৰাৰ মানে গৌৰাম্বিত কৰিব লাগে যেনিবা ইমানো মানে অহংকাৰী দেখু খোৱাৰ কাৰণে ভাল নালাগে বুজিছানে নাই।
মই এটা ভাবো হা তুমি যদি নিজৰ ভা ষাটোক যদি নাজানা ন তুমি লাগিলে তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান মানে, বিশ্বত যিমানখিনি ভাষা তুমি শিকি নোলোৱা কেলে তোমাৰ একো কাম নাই।
আজিকালি তেনেকুৱাই মানে ইংলিছ মিডিয়ামত দি ইংলিছ জানে ল'ৰা ছোৱালী বিলাকে। অসমীয়াৰ নিজৰ মাতৃভাষ ষাটোকে নাজানে।
উম অ' নাজানে আজিকালি মোৰ মোৰ ওচৰে পাজৰে।। কিমান মানুহ আছে, ইংলিছ মিদিয়ামত পঢ়ে পোৱালীবিলাকে অসমীয়াটো ভালকে বানান কৰিব নাজানে, লিখিব
নহয় এইটো ক্ষেত্ৰত কিন্তু উম দিছে -দিছে কিন্তু স্কুলত বাৰু কিন্তু মাক দেউতাকো এইটো চাব লাগিব। লৰা ল'ৰাটো ছোৱালীজনী এই ক্ষেত্ৰতো নিজৰ মাতৃভাষাৰ ওপৰত কিমান গুৰুত্ব উ দিছে এইটো এইটো লাজৰ বিষয় হয় নে নহয়? আৰু এনেকুৱা হ'লেতো চবেই যদি ইংলিছত বেলেগ এটা ভাষাকে যদি আকোৱালি লব যায় তেতিয়াহলেটো আমাৰ ভাষাটো চোন নাইকিয়া হৈ যাব। শেষ হৈছেই যেনিবা আজিকালি যিহে দিন কাল আহিছে
আহিছে আহিছে শিকা চা
অ' সেইটো লাগিবই যেনেকা।
তুমি বেলেগ জোগাত যাবা তুমি সেই জেগা খিনিৰ লগত মানুহখিনিৰ লগত মিললৈ তুমি শিকিবই লাগিব কিন্তু সেইটো মতলব এইটো নহয় যে তুমি নিজৰ জাগা মানুহখিনি নিজৰ জেগা মানুহখিনি বা নিজৰ ভাষাটো তুমি পাহৰি যোৱা হয় নে নহয়। মই সেইটো ভাল নাপাও মানে। মই বিচাৰ মই বিচাৰো যে চবেই আগবাঢ়ি যাব লাগে হয়নে নহয় নিজৰ ভাষাটোও আগবাঢ়ি থাকিব লাগে আমি নিজৰ ভাষাক সচ প্ৰথমতে পাত অ মানে প্ৰাধান্য দিব। যে আমি নিজৰ ভাষাটো কিমান জানিছো পঢ়িব লিখিব শুনিব যিমান খিনি পাৰিছো হয় নে নহয়। তাৰ পিছত তুমি বেলেগ ভাষাক। তুমি যদি কোৱা যে মানুহক। ক'ব যে অ মই এইটোৰো সেইটো পাৰো তেতিয়া তোমাক মানুে ক'ব যে অ ঠিক আছে বুলি হয় নহ নয়। তুমি যদি কোৱা যোয় মই মোৰ নিজক। ভাষাটো কেনে নাজানো।
সেইটো কিছুমান আকৌ লেভেল দেখুৱাবৰ কাৰণে তেনেকুৱা কৰে দেই। মানে জানে কিন্তু মানে উস্তাদি দুখাবৰ কাৰণে
উম কৰে কৰে।
কৰে, তেনেকুৱা দেখিছো নহয় মই।
উম হয় হয় সেইটো হয়।
আৰু চাবাচোন আজিকালি আজিকালি ছ'চিয়েল মিডিয়াবিলাকত ল'ৰা-ছোৱালীবিলাক গে যেতিয়া মিডিয়াই মানে প্ৰশ্ন কৰে। কি মানে এইটো নাজানেই অসমীয়াটো। ইংলিছটো মাৰে কিন্তু অসমীয়াাতোকে না জানে নিজৰ ভাষাটোকে।
তাগে সেইটো একো এটা ভাল কত থা নহয়, হয় না নহয়?
উম।
তুমি যিমান নিজৰ ভাষাটোক আগুৱাই নিবা তোমাৰ নিজৰ জাগাখন নিজৰ ঠাইকনে আগবাঢ়িব। তুমি যিমান তুমি ক'বা এই মই নাজ জানো এনেকে তেনেকে তুমি তলতে থাকিবা
উম দিয়া আজি বাৰলৈকে বাৰু, ৰাখিছো দিয়া ন